অহ, অহ কি কৰিছে?
ভাত বনাই আছোঁ।
অহ, অ' বাইদেউ
উম।
আপুনি যে হেৰি খেতি কৰিছিলা যে মাছৰুমৰ যে
অহ।
কি কেনেকে ক' পা কৰিলে, কেনেকে কৰিলে?
হে সেয়া গুটি অনলাইন আনিছিলোঁ। অনলাইন এয়া হেৰি, ছোৱালীজনীয়ে দিছিলে অনলাইন কৰি আনিলোঁ। তাৰ পিছত আকৌ আমাৰ ধান-চান নাই নহয়। খেৰ নাই লুকুৱাত এটা বিচাৰি কৰি খেৰ আনিলোঁ। দুই, তিনি বছতা আনি লৈ পেলায় কাটিলোঁ। সেয়া সৰু, সৰুকে কাটিব লাগে যে তাৰ পিছত সৰু সৰুকে কাটিলোঁ। সিজালোঁ সেইখিনি বস্তাত ভৰাই পেলাই উম, বস্তাত ভৰাই পেলাই, সিজালোঁ সিজাই পেলাই। তাৰ পিছত আকৌ এদিন ৰ'দ ৰ'দত দিলোঁ। সিজাই লৈ পেলাই উলিয়াই ৰ'দত দিলোঁ। অলপমান আধা ঘণ্টামান সময় দিছোঁ আৰু অকণমান জৰ-জৰীয়া হোৱালৈ
অহ।
তাৰ পিছত, আকৌ পেকেট সোপাও সেয়া কিনি আনিব লাগিব পেকেট কি এ হেৰি ভৰুৱা সে ভৰাবলৈ। তাৰপিছত, এই পলিথিন দে পলিথিন, সিহঁতৰ সিজাই ল'বলৈ পলিথিনত ভৰাব নালাগিব।
অ', অ', অ', অ', এনেকে পলিথিনটো ফুটা কৰি দিয়ে নেকি বাৰু?
পলিথিনত ভৰাই ললোঁ, ভৰাই লৈ পেলাই, ল'বৰ মাৰি বান্ধিলোঁ।
অ'।
ন্ধি লৈ পেলাই তাৰ পিছত সে ফুটা কৰি কৰি এ চাৰি পাঁচ ঠাইত মানত মানে, পাঁচ লাইন মান, পাঁচ লাইনমান ফুটা কৰিব লাগিব। ব ফুটা কৰি পেলাই তাৰ পিছতে তাত পোতলা সোমাব লাগিব অলপ অলপ। তোলা সোমোৱাই কই সেইকেইটা পেকেট কেইটা ৰ-ৰ, হেৰি ৰছী দি টানিয়ে ভিতৰত থৈ দিব লাগিব।
গুটি
গুটি সেই আনিছিলোঁ, অনলাইন। এই খেদ, খেদ যে পেকেট কৰিম পেকেট যে কৰিছোঁ। সেয়ে এথাক দিছ ছো, তাৰপিছত আকৌ গুটি দিছোঁ। তাৰপিছত আকৌ খেৰ এফাক দিছোঁ। তাৰ পিছত আকৌ গুটি দিছোঁ। তেনেকে পাঁচ থাক কৰি দিছোঁ। গুটি, খেপ এটা টা হেৰিয়ত এই হেইত, পলিথিনত।
অ'।
পিছতে চৈধ্য দিন মান লাগ লাগিব, চৈধ্য দিন মান বান্ধি পেলাই থৈ দিলে তাৰ পিছত আকৌ তোলা খিনি উলিয়াব লাগিব।
অ'।
খিনি উলিয়াই তেতিয়া চৈধ্য দিনৰ পিছতহে সেই পানী দিব পা-পানী দি থাকিব লাগিব। তেতিয়া পানী ছতিয়াই ছতিয়াই
অ'।
কৰিছিলো হৈছিলে নহয়, বৰ ধুনীয়া হৈছিলে।
অ', তাকে খাইছিলো নহয় এদিন হেৰি দিছিলে, তা, এতিয়া আকৌ কৰিব পাৰিনে? এতিয়া এনেকুৱা ছিজনত?
এনেকুৱা চিজনত পাৰি কিন্তু গৰমত বস্তুটো ভাল নহয়, পতককে গেলি যায় যে।
অ', অ'।
সেইকাৰণে ম গুটিও অনা নাই কৰাও নাই বা তাৰপিছতে কৰিলো সেইটো ইমান ভাল নহ'ল। পিছাৰ বাৰত গৰম হ'ল যে। এয়া সৰু কোন কোণনি পোক এটা নপৰে জানো?
অ', অ'।
পোকটোও হয়।
মানে মাখি টাইপৰ পোকটোৰ কথা কৈছা? অ'।
তাৰপিছত সেইটো পটককৈ গেলি যায়, গৰমতে।
অ'।
পানীও বেচি দিব লাগে আমাৰ এতিয়া মেচিন নাই নহয় পানী দিব গল
পানী কিহত দিব লাগে?
এই চিলিণ্ডাৰটোত, চতিয়াই-চতিয়াহাই পানী দিও ন, হাতে। এনেই। ফিচ কাৰীটো হ'লে ধৰিলোৱা পানীতো ভালকে পায় আৰু।
মানে বস্তুতটো তেতিয়া বেছি কি ডাঙৰ হয় মানে নেকি?
থাকিব অ', তিতি থাকিলে। সেয়া। কৰি পেলাই কেইদিনমান খালোঁ।
অ', হক দিয়ক হেৰি দাম আছে আকৌ এইটো বস্তু গম পাইছে নাই? বহুত বেমাৰৰ কানে ভালে
উম, খাবলৈও ভাল লাগে। বিলাহী দি পেলাই বানাবা লাগে মচলা দি অ' খাবলৈ কিন্তু ভাল লাগে। উম, তাৰপিছতে সেয়া আক দিনত বনাবা ঠাণ্ডা দিনত সেইয়া আনি পেলাই এইবাৰ বোলো সেইয়াই
অ' মোক আকৌ সেইদিনাখন আমাৰ হেৰি দেউতাকে ক'লে বোলে হেৰি নহয় এই মাছ মই বাইদেউহতে বনাই আছো যদি আকৌ কবাচোন। আনিবা, নহ'লো তুমি শিকি মোৰ আপুনি বনোৱা দেখি মোক কৈ আছে, তুমি শিকিব নোৱাৰা মই বোলো পাৰো।
ধানৰ খেতিও কৰে ন? ধান খেতিটো কৰে।
অ' অ' কৰে।
সেইও পোৱা যাব। তাতেই‌, আমাৰ এতিয়া খেৰ নাই। উম। সেয়া লাগিব আমাক, সেয়া নাই লোকৰ টকা বিচাৰিয়ে নাই।
আকৌ আপোনালোকৰ তাত বোলে হেৰি মাকৈ খেতিও কৰিছে?
উম, নাপায় ৰুইছো কেইজোপামান। মাকে আমাৰ মই কৰি থাকো এইবাৰ হেৰি কৰি কৰি কুৰ মাৰি মাৰি ভেণ্ডি কৰিছোঁ ভেণ্ডি, তাৰপিছত মাকৈ, লেচাই মাহ। তাৰপিছত আহ, ভাত কেৰেলা। আমাৰতো মানুহ নাই ন মই চব ৰাতিপুৱাতে কুৰ মাৰো এ আউ, আধা ঘন্টা এঘন্টামান সেইবিলাক খেতি কৰি থাকো আমি, আকৌ নিকিনাকে খাব পালেও ন
অ', নিকিনাকে খোৱাকেইটা ভাল অ', সাৰ সুৰ নিদিয়া।
উম।
কিনি পেলাই খোৱা কেইটা সাৰ দিয়া। অ'।
কেৰেলা ঘৰতে চিগি, চিগি খাই আছো। ভেন্দি লাগি আছে। ভেন্দি খাওঁ।
আমাৰো, আমাৰো লাগিছ ছে, ভেন্দি চেন্দি।
অ'।
হেৰি তিয়হ, তাৰপিছত আকৌ এ জিকা, লেচেৰা মাহ।
অ'। আমৰ এইবাৰ জিকা নিদিলোঁ।
মাকৈ খেতি সৰহকে কৰিছে নে কি?
সৰহকে কৰিবলৈ নোৱাৰিলোৱে, এখন চাং থাকিল যে আগফালৰ হেৰিটোত। এনে আগতে তেনেকে সৰহকে কৰিছিলোঁ, এইবাৰ সেই আগফালে চাং আছে যে, এইবাৰ পিছফালে কৰিলোঁ, বেছি কৰা নাই। অলপমান ত্ৰিশ, চল্লিছ জোপা মান দিছোঁ আৰু।
হৈছে ন?
উম। ফুলিছে এতিয়া, সেইদিনাখন এটা ছিগি আনিলোঁ। সৰু হৈ আছিলে, তাৰপিছত ভাজিলোঁ, ইমান ধুনীয়া লাগিছে খাই।
ভাজিলো মানে গোট গোটেই কেইটা খুলি লৈ পেলাই কিহত ভাজিছে তেলত?
ঠাৰি ডাল যে, পূৰঠ হোৱা নাই নহয়।
অ'।
এই মাজৰ ঠাৰিডাল।
অ',
ভাজিছো যে ঠাৰিৰেলা সৈতে হেৰালও খাব পাৰা গছে। ইয়াত বোলে বেছি শক্তিহে থাকে বোলে, এই সৰুকেইটা। সৰুকেইটাত বোলে বেছি ভালহে বোলে সৰু সৰু শক্তি থাকে। আমি আকৌ নাজ এইবাৰ আমি হ'লেহে খাব ভাল পাও ন?
অ',।
আমাৰ এই খাই ভাল পায় মানে সেইটো। মাকৈটো এ, ভাইটিহে কৈছে, তুমি খাব খাবলৈ মন গ'লে, বাইদেউহতৰ তালৈ গলেই হ'ল, আৰু লৈ আহিলেই হ'ল, খালেই হ'ল, তাতে কৈছে হৈছে নহয়।
আহ, অ'।
বোলো হেৰি, সুধিব লাগিব অ'।
অ', নিব পাৰিবা এতিয়া কৈ থোৱা নাই যে।
অ', অ', নহয় মই ভাবিছো, এজোপা-দুজোপা আছে চাগে, সেই দুজোপ সিহঁতৰ ঘৰতে খাবলৈ লাগিব, অ', ঘৰত কৰা খেতি। আপুনি যে, আকৌ ত্ৰিশ, চল্লিছ জোপ ক লগাইছে মই ভবা নাই আৰু
অ'। এ, ইমাননো কিমান খাব ন? ইমান খাব নোৱাৰি নহয়। হেয়া আক, পুই লব নিমখ, নিমখ
অ', পুৰি পেলায় খায় ভাল পায় তাই, অহ ', কুমলীয়াতে মিঠা - মিঠা লাগেযে, যে, সেইটো খাই অ', সেইটো খাই, পেলাই ভাল পায় তাই,
একে পুৱা-থুৱা হোৱাটো বেয়া লাগে ন',?
অ', মই উপায় নাপায় হে', তাই, শুই পেলাই খোৱাটো খাই যে, একো উপায় নাপালে কেতিয়াবা খাওঁ বুলি ক'লে, এই', দোকানত যে দচ -টকা পেকেট, তোৰ যে', পাই যে, এই, তাকে প্ৰেচাৰ-কুকাৰতে তেনেকে, সেই দি পেলাই, সেই তাকে বনাই দিওঁ আৰু,
অ', আখৈ নিচিনা,
অ',
সেইটোত নিমখটো বেছি দিয়া থাকে, অ', সেইটো নিমখটো বেছি দিয়া থাকে। খাবলৈ মই, ইমান ভাল নেপাওঁ।
অ', পুৰাটো বেছি স্বাদ আছে ন', নেমু সানি ল'ব লাগে। নেমু উম',। অলপ নেমু, আৰু অলপ। কাৰবাত মছলা এই ক'লা নিমখটো থাকে জলকীয়া গু়ি এনেকে দি- সকলো বোৰ সানি ল'ব লাগে, খাই বৰত ধুনীয়া লাগে। শক্তি হয় আছে এইবিলাক। কাত
শক্তি আছে মই সেই তাই খাই ভাল পাই কাৰণে, এনে মই দেউতাকক কৈছিলো বোলো এই এই, সেৰি ঠান্দা দিনত ওলায় বুলি ভাবো এইটো বত মই গৰমত ও ওলাই ন?
উম, আজিকালি প্ৰায় সকলো মাহতে উপলব্ধ হয়।
অ', মই তেনেকুৱাই ভাবিছিলোঁ। আপোনাৰ ভাইটিয়ে কৈছিল যে আপোনালোকৰ তাতো পোৱা যায়। ফুলিছেহে বুলি। আমাৰ এইফালে দেখিছোঁ, মানুহে খেতি কৰি পিছত কাটিও পেলাইছে
আহ
সেইকাৰণেই মই ভাবিছিলোঁ যে বাৰ মাহেই হয় নেকি। আমাৰ তাতো কিছুমান মানুহে তেনেকুৱাই কৈছে। হয়, ঘাঁহৰ কাৰণে গৰু পালন কৰে।
অ', চাৰিডালৰ দাম বিশ টকা। বহুত মানুহে তেনেকৈ কয়। সেইটো খুৱালে গৰুৱে বোলে বেছি গাখীৰ দিয়ে। উ-
তাকেইতো,
চাৰিডাল চাৰিডাল হে দিয়ে আ আমাৰ ওচৰৰ মানুহ এঘৰে আনে।
অ'।
কিনি আনে চাৰি ডালত বিশ টকা।
অ', ডাঙৰ ডাঙৰ চাগে।
নহয়, মাকৈ গছবোৰ ইমান ডাঙৰ নহয় দেখোন, বেছি ডাঙৰ হোৱা নাই। হয়, সেইবোৰ কাটি পেলাইছে।
অ', সেইডালৰ পৰা আকৌ খাহী আহে, আকৌ সেইডালৰ পৰাই দিয়ে।
উম, সেইয়া বোলে গাখীৰ ওলাই যে।
অ'।
আৰু গাখীৰ বেছি হয়। ওলাইছে গৈ এই চাপৰ নিচিনা বস্তুটো ভাল নেকি? চাপৰহে, ঘেঁহু ধানৰ নকৰে, উম্। উম, দিয়া হে।
অ', অ', হ'ব। হ'ব দিয়া।